অ'।
কমষ্টষ্টাৰ
শুনিছা নাই? উম, ভালেই তোমাৰ খবৰ কোৱা।
আছো আৰু দিয়া, কিয় কলটাও নাইকিয়া হৈ গল তোমাৰ।
অ', কল মানে আৰু কি কবা, দুখৰ বিষয়।
কি হ'ল অ' ইমান দুখৰ বিশৈ মনটো ইমানটো ইমান পতককে গাই পৈ গুচি গ'লা যে।
এ আমাৰকলৰ বিষয়ে আৰু মানে কি কবা, গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাইকিয়া মানুহ।
তাকেহে দিয়া, আমায় আছে এতিয়া হয় দিয়া।
অ', তোমালোকৰ গাৰ্লফ্ৰেণ্ড আছে আও তোমালোকৰ কথাইে বেলেগ।
তাকে, তাকেও।
থাকিও নথকাৰ নিচিনা।
হয় দিয়া।
আজি, আজি মোৰ কথা নপতা আজি মোৰ এই তিন নম্বৰ দিনত আছে। কাজিয়া হ'ল মানে মেইন কেচ।
অ', আতছা।
এ কাজিয়া হৈ পিনে এতিয়া কথা চঠা নপত টা হ'ল আৰু। ময়ো ফোন নকৰা হ'লোঁ। মানে কথাটো শুনা। মানে তাই বাপেকৰ মানে তোমাৰ হেৰি চুগাৰ আছে মানে। তেহেতৰ মানে দুটা বৰ্তাক ঢুকালে, দুইটা বৰ্তাক মানে চুগাৰতে ঢুকালে হা।
উম।
তাৰপিছত তাই মানে অকণমান দুখ কৰিছে মানে বা বাপেকৰ চুগাৰ হৈছে ভয়, মানে, উম, আহ বৰ্তাক হেটো তেনেকে চুগাৰতে ঢুকোৱা নহয় জানো!
গম পাইছো, অঁ।
আহ তাই মানে মোক সেইদিনা ফো ফোন কৰি পিনে কৈ আছে যেনেকে, দুখ কৰিছে। এ মই বোলো একো নহয় বোলো, তেনেকে মানে বুজাইছো ভালকে আৰু। একো নহয় কি কৰিবি আৰু বোলো মানে, বাচি খালে, অ', হেৰিটো হ'ব। ভাল হ'ব।
উম।
তাৰপিছত তাই কথা নাই, বতৰা নাই, ঘপককৈ ফোনটো কাটি থৈ দিলে নহয়। গম পাৱনে? ফোন কৰিলোঁ। বোলো, কি হ'ল? ফোনটো কিয় কাটি দিলি? '
আহ, উম।
তইয়ে কৈছে বোলে, ভাল লগা নাই। অ', মই ক'লো বোলো, কি ভাল লগা নাই? অ', তোৰ মানে মন গ'লে মোৰ লগত কথা কথা পাতিবি। মন নগ'লে মোৰ লগত কথা নাপাতিবি। এইটো কেনেকুৱা কথা? আৰে, মইতো তোক বেয়াকে একো কোৱা নাই। মইতো তোক ভালকে বুজাইছোঁহে, বোলো, একো নহয়, ভালকে বাচি-মেলি খালে হেৰি-চেৰি কৰিলে ভাল হ'ব তো।
উম।
আ, মোৰো খং উঠি গ'ল। বোলো, তোক মই ভাল জ্ঞান দিলে, তই ভাল জ্ঞান ল'ব নোৱাৰ ন'? কি লেবেল দেখাইছ নেকি বুলি কয়। এটিটিউড দেখুৱাইছ বুলি কয়। মইও ফোনটো কাটি থৈ দিলোঁ। তাৰপিছত, তাইও ন কৰিলে ফোনটো। মইয়ো নকৰিলোঁ। আজিলৈকে ফোন নাই আৰু
অ'।
কি কৰিবা
এতিয়া কি কোনোৱাই ঘৰত আছে নি
উম মই ঘৰতে
নহলে ঘৰলৈ আহিলে নেকি
এই নাই নাই ঘৰত নাই তাতে আছে
অ অ
মানে ফোনটো মনে মনে ৰাখি থৈ দিছে
গম পাইছো তুমি যে কৈছিলা পুৰণা ফোন এটা জমা দি পেলাই
অ আহ ফোনটো ৰাখি থৈ দিছে এইবিলাক মানে লৰা এই এইবিলাক মানে মোৰ কামোৰহে পাইছো অ মানে মোৰ কাৰণে অশান্তিহে লাগিছে
একো নাই একো নাই তোমাৰ কথা থা নাই অচো এ মা মচোন তাৰ এমাহ হ'ল দেখোন মোক আকৌ
হা
মুচোন আনা হ'ল দেখোন
কি কৰিবা আৰু যিটো আছে আৰু কপালত
সেইটোও কি কবা সুখ নিলিখিলে
নকৰিলে নাই আৰু কিনো তেহতৰ ঘৰৰ আগ ফালদিয়ে গৈছো আজি
অ সিহঁতৰ ঘৰৰ আগফালে গৈছিলে নেকি
উম আৰু এইবিলাক কঁকাল চকাল বিষ খাই আহিছে গোটেই ইমান দূৰো
সিহঁতৰ খোৰক পালি গুচাম নে জামি যে এবাৰ যে বিহু চাব গৈ ছিলো যে মঞ্চ ভাগ
অহ
সেইটো ৰাস্তা নহয় জানো
তোমাৰ সেইটো সেইটোতো আকৌ এই ফালে সোমাই যায় ডেইলি বজাৰৰ ফালে তোমাৰ এনে সেইটো তুমি কলাবাৰী চিনি নোপোৱা নে?
শুনিছানে নাই শুনা অ শুনি আছো শুনি আছো মই শুনিছো মোক কলাবাৰী কলাবাৰীখন চিনি পাওঁ অ আগলে
অ আগলে ইহঁতৰ ঘৰতটো এতিয়া হাৱাজানতে থাকি যায়
অ
আমাৰ মানে
এ কলাবাৰী মই অলপ দি হ কি কৈছা হাৱাজান হাৱাজানৰ কি বুলি কৈছা?
এহেতৰ ঘৰতো হাৱাজানৰ ডাইৰেক্ট চেণ্টাৰ চেণ্টাৰটো লাগিয়ে আছে দেখোন মেইন ৰাস্তাৰ কাষতে।
মেইন ৰাস্তা কাষতে নি, মানে এই আমি যে এইটো হেৰি চাবলৈ যে গৈছিলো যে ম মঞ্চভাগজে সেই সেইটো ফালে সোমোৱা ৰাস্তাটো মানে চেণ্টাৰতে আছে মানে।
এ সেই সেইটো- সেইটো তোমাৰ চাইডেদি তোমাৰ ডেইলি বজাৰ ফাল দিহে সোমাই যায়।
অ-অ' দেইলি বজাৰত ফালদিয়ে সোমাই যায়, অঁ।
এ সেইটো ৰাস্তাও বেলেগলে ফাটি গৈছে সেইটো তোমাৰ ক'লে যায় নাজানো বাৰু।
এই
হয়, এইটো তোমাৰ নে কলাবাৰী ওলাব পাৰি কিন্তু নহয় তোমাৰ সেই পিনে হেৰিলে যায় তোমাৰ ৰ'বা দেই
এই ৰ'বা আমিয়ে আজি বা কিমান দিনৰ আগত এই বিহুত যে বহাগ বি বহাগ বিহু নে কি, এই অলপ দিনৰ আগত কি বিহু গৈছে বাও
বিহু অঁ বহাগ বিহু।
অঁ আমি বহাগ বিহুত এই বিহুতে গৈছিলো হেৰি এইটো কি বুলি কয় এ নহয় বিহু নহয় এই আজি দেৰ মাহ মান হৈছে
অঁ।
আমি সেইফালেদি গৈছিলো কলাবাৰীলে। সেইফালে মানে সেইটো এটা ভিতৰ ৰাচ তা মানে ভিতৰ ৰাস্তা এটা সেইটো।
অঁ আচ্ছা।
হা-হা।
এই যুগল যে
অঁ-অঁ।
অঁ এই যুগল হতৰ কোনোবা মানে সিহঁতৰ হেৰি আৰু ফেমিলি মানে
অঁ আচ্ছা।
অঁ সেই তেতিয়াই গৈছিলো মানে সেইফালদি মই তেতিয়াই কৈছো বোলো আমি বোলো ইয়াত হেৰি চাবলৈ আহিছিলো ন এই মঞ্চ ভাগত
অঁ।
মঞ্চ মানে ফিল্ডখনত মঞ্চ পাতি আছে বুলি ইয়াত তুমি বিহু চাবলৈ আহিছে আমি সেইফালেদিহে গৈছোঁ, সেইফালেদি
তাত বহুত মানুহ হয়। দেখিছা নাই তুমি?
দেখিছো, অ', মানুহ ধেৰ হয়। ন আমি মানে সেইফালে দি ভিতৰে ভিতৰে সোমাই গুচি যাবই পাৰি মানে।
অঁ।
ভিতৰ ৰাস্তা দি সোমাই।
অঁ। সেইফালে তোমাৰ হেৰিত পায়গে, ৰবা জেগাটোৰ নাম পাহৰিছো। ৰবা দেই, পেটত আছে মুখত নাই, নাম বিলাক মই পাহৰি যাওঁ।
উম। সেইপিনে, তাৰ সেই তাত ওলাইগে। জেগাতটো পাহৰিলো বাৰু। মই মনত পৰিলে ক'ম তোমাক দিয়া।
উম, উম।
বাকী খোৱা বোৱা কৰিলা?
উম, কৰিলো। খালি খালি ভাত।
উম, খালি খালি ভাত নাখালোঁ। কি খাবা আৰু।
খালি মানে কিমান খালিও নহয়, দিম এটা আছিলে লগত।
আচ্ছা। দাটা ৱাৰণিং আহিলেই নাইনটি পাৰ্চ ন আহিলে
মইতো হটস্পত লৈ আছো।
নহ সেই তেনেকেই পাৰি মোক আকৌ হটস্পত ল'বলৈও আছে।
উম। ম মাহ তো তাকে কালি ৰিচাৰ্জ কাটিব।
অহাকালিলৈ মোৰো ৰিচাৰ্জ কাটিব মোবাইলৰ।
মোৰ যে পইচা কিবা এটাও লাগিব নে মোৰ মেইনলি আনিব লাগে।
এ মোকো লাগে, মোৰ টি চাৰ্ট আনিব লাগে।
তাৰপিছত তোমাৰ চেন্ডেল এযোৰ, সেইটো সেইটো বাদ দিয়া চেন্ডেলৰ যে তিনটাত চেণ্ডেলৰ যে যোনটো টোপ থকা চেণ্ডেলটো যে, তিনিটা তিনিটা টোপ থাকে যে এফালে।
আহ অ'।
এ এযোৰ চেণ্ডেলৰ দুটা টো ছিগি আছে, অকল এটাত খি আছে সেইটোতো ছিগি গলে চফাই।
অ'।
চেণ্ডেল এজোৰ আনিব লাগে। মেইনকে মানে পঁচিশ টকা এটা লাগে পঁচিশ আগতিয়াকে এডভান্স পে কৰিবলে মানে।
আত্ছা। গেম খেলিবা নে কি?
অ', খেলিব লাগিব।
উম, গেম অকমান খেলিম আহিবা।
উম।
খেলা নাই বহুত দিন। টাইম মানে তোমাৰ এঘাৰটা বাজিল। লে।
বাজিলক চাৰিমিনিট মান ৰ'বা।
অ'। তাকে কৈছোঁ।
তোমাৰ বহুত দিন গেম খেলা নাই।
কেনিবা ফুৰিবলৈ যাবলৈ মন গৈছে।
মোৰ ফুৰিব যাব মন গৈছে এতিয়া যাবলৈ একো নাইকিয়া হৈ আছে না।
সেইটোয়ে মেইন যে, এতিয়া তোমাৰ ধৰিলোৱা ফুৰিবলগীয়া গৰমত এতিয়া চাচা ফালে যাবলৈ মজা হৈ আছে।
অ এইটোৱে, চেচাফালে এতিয়া যাবলৈ ভাল হৈ আছিলে।
লমপুৰৰ মজা মজা ৱাটাৰফল টাইপত আছে মানে।
উম।
এতিয়া মেইন কথা বাইক লাগিব মানে, নিজা বাইক লাগে মানে কিবা তাত পানী নহয় জানো।
সেইটোৱেই, আমাৰ নিচিনা দুখীয়া মানুহৰ ওচৰত ক'তনো নিজা বাইক পাবা। জী জীৱনটো দুখীয়া হৈয়ে গৈ আছো।
উহ।
কেতিয়ানো ধনী হম।
চাওঁ।
কিনু হ'ব?
যাৰ কপালত যি আছিলে আউ।
তাকেহে ঔ।
কিছুমানে সোণৰ চামুচ মুখত লৈ জন্ম লৈছে।
উম আমি সোণৰটো বাদ দিয়া, কাঠৰ চামুচেই নাই পোৱা।
কি কবা? এ একদম ভাগৰ লাগিছে মেইন কেচ।
মোৰ যে আজি কিয় জানো যে শুই মই তাৰ পৰা আহি পেলাই শুলোই নহয়।
মই কৈছোঁয়ে দেখোন।
গৈ পিনি আহি পেলাই শুলো। মই-মই যে তোমাৰ জহত হে মই নাই, নহ'লে মই ভাত পানী খাই আহিলো হেতিন।
অ' তুমি ক'ব লাগে মই তেতিয়া, মই খোজকাঢ়ি গুচি আহিলো হেতেন নহয়।
মই আগ ইমান তাপত মাতিছেনো কি খোজ কঢ়ি যাব সেইকাৰণে বলো যাই গুচিয়ে যাওঁ নহলে মই মানে ভাতটো খাই লৈ মাছ আছিলে বুলি কৈছিলে।
অ', এ কালি হে এই বিনুয দোকানত মানে সি মাছ চাছ কাটি থাকে যে মাছ-মাংস। দিব দিছিলে তাক, মানে ক'চ মা ৰাজদ্বীপহ'তে আছিলে।
সেইটোৱে। অ', সেইকাৰণে বিচাৰিলো মোই বোলো নাই সেই সেইখন গুচি অহা মানে তোমাৰ নাই বুলি এতিয়া কিমান এক দুই মিনিট মানহে লাগিলে মানে পাগল খোজকাঢ়ি আহো, খোজকাঢ়ি আহো, অকলে খোজকাঢ়ি আহিবলে বেয়া যে গুৰটো গুৰটো লাগে। নিতে তুমি এতিয়া চাইৰি এতিয়া যে এতিয়া যে আমি কালি যে ঘনচ চাব গ'লো। উম, দিয়া। অকলে যদি খোজকাঢ়ি যোৱা তেন্তে এনেকুৱা দূৰ দূৰ লাগিলে
তাকে।
একেলগতে এডৰা গ'লো যে পতককে পাই গ'লো। তেনেকুৱা নিচিনা হৈ গ'ল।
অ' তেনেকুৱা নিচিনা হয় মানে, সোনকালে পাই যোৱাহে নিচিনা লাগে।
সেইটোৱেই আৰু, তেনেকুৱা হয় যে
হা?
এক মানে কি হয় অকলে অকলে কথা মানে কিবা এটা এনে মুখে কথা পাতি গ'লেও মানে
অ', সেইটোৱেই, মানে গম নাপায় কিমান দূৰ গ'লোঁ
অনুভৱটো নহয়
অ', সেইটোৱেই, মেইন কেছ অনুভৱটো নহয় না।
সেইটোৱেই, অনুভৱটো নহয় মানে। এতিয়া তুমি আৰু এটা চাবা, ভালেই হ'ল কিন্তু এই হেৰিহঁতে বেয়া কৰি পেলালে, এই এইটো কি বুলি কয়, এই গুনীন লেখাৰুহঁতে ফটুৱামী কৰি পেলাই
ফটুৱামী হৈ কৰি দিলে, এইবিলাক কৰিব নালাগে না।
নালাগেতো এইবিলাক ইমান অদৰকাৰী, সেইবিলাক ৰাসত কৰিছে বেলেগ কথা হয় নাই, নামঘৰত যে সেইটোৱেই কৈছো, নামঘৰত সেইখন তাকো বহিছে কেনেকে দেখিছা নাই, মণিকোট ভাগৰ ফালে
! ! ! ! ! ! ! ! ! ! দি পিনে বহিলো, সেইটোৱে এ অ' তই এই পঢ়া-শুন নাৰ মানুহ হৈ পিনে সেইবিলাক কাম কৰে নেকি।
এ মানে কি জানা নাই আৰু ই ষ্টিকাৰ লগাই থৈ দিছে নে জি এল
জি এল, এইবিলাক কাম কৰিব লাগে নেকি?
লেবেল মানে এগ
অ' লেবেল সেইটোৱে। মই যে অলপো
বহিছে, বহিছে ত তাইক মানে সন্মুখা সন্মুখি বহিছে আসন